হেল্ল'
অহহঅ কি কৰিছা
এ আছোঁ
অ অ খালো খালো খালো মই বোলো এইকেইদিন খা খবৰ পোৱা নাই ফোন এটা কৰো বোলো
তাকে তাকে পাই ভালেই হ'ল
উহ উহহ উম পৰে পৰে দেই উম তাৰপিছতে
খালো খালো আমি সোনকালে খাওঁ বাৰু
অ এই এইমাত্ৰ খালো খাই পেলাই মই বোলো অকণমান দেৰি হ'ব খোৱা সেই ইটো সিটো কৰালে মানে অকমান চাৰে চাৰে এঘাৰটা মানে হৈ গৈ কেতিয়াবা অ মানে খোৱালে উম
অ আমাৰ বাৰু ইমান দেৰি নহয় দেই
উম উম
অহ সোনকালে হয় বাৰু
উম তাৰ পিছতে বাবু
শুলে শুলে হে তাৰ কাৰণেই সোনকাল হ'ব বাৰু পুৱা সোনকালে উঠিব লাগে। সোনকালে উঠো যে, এতিয়া বৰ্তমান একো কৰা নাই মই।
অঁ, হেৰিবিলাক দিছিলা নেকি এক্জাম বোৰ দিছিলা নি।
দিছিলোঁ পৰীক্ষা-পৰীক্ষা মানে ই হোৱাৰ আগতে দিছিলোঁ তাৰপৰা ই হোৱা নাই দিয়া, মানে পঢ়িবলৈ সময় নাপাওঁ যে।
সেইটোও হয়।
অঁ, আমি পৰীক্ষা দিম বুলি ভাবিলে অকণমান পঢ়িব পাব লাগে।
হয় আকৌ কেলে নহয়নো।
সেইটোকাৰণে। কিবা কিবি দিয়া গৈছে নেকি একজাম
মই তেনেকে ভাবিছো দিম বুলি। এ মানে উম হেৰি কৰা নাই আৰু ইটো সিটো এনে সৰু সুৰাকে কিবা
অঁ অঁ। এ ডি আৰ ই
অঁ তেনেকুৱা তেনেকুৱা, এ দি আৰ ইয়ে হওঁক বা তেনেকুৱা কিবা কিবি আৰু তাৰপিছতে মানে এনেইনো কিমান থাকিম আৰু। ন পঢ়া শুনা কৰি লৈ অঁ, সেই তাকে চাওঁ কৰ'বাত কিবা লাগে নেকি।
সেইটো আশাতে দিয়া যায়।
উম।
খেল চোৱা নে নোচোৱা।
ক্ৰিকেট খেলনে।
অঁ।
ক্ৰিকেট খেল আগতে চাইছিলো দেই, এতিয়া মই ল'ৰাটোৰ পৰা চাবলৈ নো
মই যে এইবাৰ-এইবাৰ একেবাৰে চ চোৱা নাই মানে এখনোয়ে চোৱা নাই।
অঁ অঁ।
এই মাজতে গা বেয়া হ'ল তাৰ তাৰপিছত নাচাওঁতে নাচাওঁতে আৰু এ তাৰ পিছত এতিয়া মোৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গ'লগৈ। এখনো চোৱাগে নাই এতিয়ালৈ
উম উম। সেইটো কথা। অআহ মানে হেৰি হয় চাই থাকিলে মনতটো বহি থাকিলে ইখনৰ পিছত সিখন খেল চাই থাকিব মন যায় তাৰ মাজতে কেতিয়াবা থাপিনে চাও বাওঁ দেই কাৰ্টুন এই পিনে লগাই থৈ দিয়া তহ এডভাইডেচ খেলো অহ
অহ অহ উম বাবুৱে টিভি চাইনে নাচাই?
চাই কিন্তু মানে ইমান নাচায় কিন্তু চাইও থাকিব খেলি থাকিব
খেলি থাকে অহ বেছি নিছা হোৱাও বেয়া অহ সৰু পৰাই, মোবাইল হওক টিভি হওক সেইটো এটা কথা
মোবাইলটো বাৰু ইমান নাচাইছিলে সি এয়াই মাজতে তাক খুব গা বেয়া হ'ল গা বেয়া হ'লে কান্দি থাকে কান্দি থাকে মোৰো অশান্তি লাগে খুব দুৰ্বল হৈ গ'ল সেই দিওঁতে দিওঁতে দিওঁতে এতিয়া অলপ মোবাইলটোৰ প্ৰতি নিছা এটা আহিছে। উম
অহ, উম উম আৰু এনেকুৱাও শুনিছো মানে বহুত ল'ৰা ছোৱালীয়ে মানে একো নাখাই নকৰে মোবাইলটো দি দিলে মানে তেতিয়া অকণ খুৱাবলৈ সহজ হয় আৰু যে সেইটো এটা কথা কিন্তু পৰাপক্ষত আচলতে আচলতে নিদিয়াতো ভাল ন
নিদিয়েটো ভাল- আমি নো এইকেইটা কি মোবাইল চাই ডাঙৰ হৈছিলোঁ বাৰু
অহ চোৱাচোন বাৰু, কিয় নহয়নো। আমি সৰুতে দেখুন মোবাইল নাচো
সেইটোৱেই মানে কি এতিয়া সিহঁতৰ যিমান ভেৰাইটিজ খেল না উম একোৱেই নাই
হুম, হুম এতিয়া এনেকুৱা কিছৰ স্কুলো নাই ন আগত
এতিয়া চব সিহঁতে মানে আমি যিমানখিনি ডাঙৰ দেখিছিলো
উম সৰু তে সৰুতে আৰু সেইটো কাৰণেও আজি আজিকালি ল'ৰা ছোৱালী বিলাক মানে একটি হৈ গেছি ন এইবিলাক আহ সেইটো সেইটো এটা কথা কিন্তু উম
এতিয়া কি যিবোৰ ল'ৰা ছোৱালীয়ে মোবাইলত নাজানা কথা নাই মে
উ ডাঙৰতকৈ বেছি জানে
আনকি মানে স্কুলৰ কুৱেশন আনচাৰো মোবাইলৰ পৰাই লিখে
উম অ
অ সেইবিলাক কথা
মানে সহজ হৈ গ'ল যে খুব কিবা এটা নাজানিলে আজিকালি এতিয়া কোনেও কাকো নোহোদা সেই তোয়ে হল আৰু চিধা চাৰ্চ কৰিব আৰু বাছ সেইটো
সেইটো কাৰণে সেই মানে মানুহবিলাকে লৰাোৱালী সৰু সৰু টান পায় আজি মানুহৰ আগত আমি মানে সৰু সৰু সুধিছিলোঁ কি
উম হয় হয় শুনিছিলো তেওঁ মানে নিজে হুঁচৰি উলিয়াই লব আৰু সেইটো হয় কিন্তু আমিও কেতিয়াবা কিবা এটা নাজানিলে শুধৰা কোনো নাই সুধিবলৈ ফতুককৈ মোবাইলটোৱে আমাৰ মানে শেষ ভৰসা আৰু ন যে ইয়াতে চাও ওলাব তেনেকুৱা বহুত কথাত জানিও অউ
ওপৰ মানে বহুত ভাল দিশো আছে মই যে বেয়া দিখো ছে মানে চবৰে ভাল বেয়া দুইতটা থাকে ন
চবৰে চবৰে উম এইটোৱে তাকেই কেনেকুৱা দিন হৈ গ'ল ন বা তৎক্ষণতে মানে খুব কম সময়ত কিন্তু চেঞ্জ এটা আহিছে উম
এ মই ভাবিমবোলিই আছো
আমাৰ সৰু কালটোৰ কথা ভাবিলে কেনেকোয়া
তেনেকুৱা আহ অ কিন্তু সেইটো কাৰণে আমাৰ মানে মানে মানুহখিনিৰ মাজত একতাটে আছিলে
অ আছিলে আছিলে
এতিয়া একতাতটো নাই ন?
নাই আৰু এটা কথা এতিয়া মানে জোৱা জুই বা নাই তেনেকুৱা কথা বতা পতা গৈ পেলাই কথা পতা কাৰোবাৰ ঘৰত তেতিয়াকে জেঠাই ঘৰ, মাহী ঘৰ, পেহী ঘৰ, বুলি ক'লে এ তেতিয়া মানে ভাল লাগে গৈ বা জেঠাই ছোৱালী, মাহি ছো- ছোৱালী মানে এ যিবিলাক কাজিনচ বিলাক ন বহুত ভাল এতিয়া মানে ফোনতে তাকো কথা পাতিবলৈও সময় নাইকিয়া হৈছে মানে মেছেজ এটা দি থৈ দিব বাছ মেছেজতে এইটো বৰ ডাঙৰ আচৈত কথা হৈছে
দেখিলে মেলিলো বাছ হৈ গল আও মানে
সেইটোৱে সেইটোৱে
মানে গৈ মাত এষাৰ দিওঁ সেই তেনেকুৱা এইিলাক মানে বস্তু
কিমানে হেৰি যান্ত্ৰিক কটো মানে যন্ত্ৰৰ দৰেহে পৰিছে
অ কোনফালৰ পায় আৰু বছি লচ কি ক তোল মই
তাকেই
চাগে মই ভাবিবই নোৱাৰো ইহত যে ডাঙৰ হৈলেকে কি হ'ব, কেনেকুৱা পৰিস্থিতি হব গ' মানে
এ হেনো ময়ো ভাবো জানানে কেতিয়াবা তোমাৰ দেউতা হত যি বিলাক কৈ থৈ গৈছিলে মানে দেউতাহঁতৰ দিনত মানে সৰু কালত যিবিলাক ঘটিছিলে আমি সপোন সপোন ভাবো এতিয়া আমিও যেতিয়া কম গৈ হল ভৱিষ্যত লৈ আমি যেতিয়া আমাৰ পাছ প্ৰজন্মক কম সিহঁতেতো সপোনৰ নিচিনা পাব ন, ইমান সোনকালে চেঞ্জ আহি গৈছে আমাৰ জীৱনতে এতিয়া
সেইটোৱে সেইটোৱে এতিয়াতো কিছুমানক ক'লে সাধু কথা নিচি নহয় এইবিলাক যদি কথা অ
দেউতাহঁতে কিবা এটা কলে আমি সাধু নি-
হাতটো নিচিনা লাগে, সেয়া আগতে এখন টেবুলতেচোন ঘৰৰ গোটেইকেইটাই পঢিহিছিলে
অ ন হে হে হে হে এতিয়া ৰুমেই এক্সট্ৰা হ'ল এটা ৰুমতে নপঢ়ে
সেইটোৱে গাই পুতি গাই পুতি তেওঁ
ৰুম লাগিব। চব বস্তু এক্সট্ৰা বা।
তাতে তুমি।
উম সেইটোৱে। অ আগতে ল'ৰা ছোৱালীও বেছি বেছি। আছিলে ন ম। থকা মিলা আছিলে মানে খেলা ধূলা কৰিবলৈকো ভাল লাগে মানে জ। ফেমিল বিলাক বা এতিয়ানো জইন ফেমিলি কেইটা আছে ন
উম মানে বিশেষকে এই সন্ধিয়া সময়ত যে চব লগ হৈ য খেলে। সেইবিলাক এতিয়াতো নাই। হে
সঁচাই মোৰ কেতিয়াবা ইমান ভাবি ৰখ
অহ লক খেলিব পাব লাগে তেতিয়া মানে কি হয় মানৱতাটো বাঢ়ে।
অহ সেইটো আন্তৰিকত হো বা উ মানে। বহুত দেৰি দেই।
সেইটোৱে কি হ'বগৈ দুুনীয়াখন ভাবিয়ে নাপাওঁ। মোবাইল ন এই কি কৰিব এ একদম বেয়া। গৰমতটো আছে বাৰু।
এই গোপনি বহুত গপ গপনি আছে আছে আজি।
অ কিন্তু সেই গমগোপনি নাই দে ফেন ললো ঠাণ্ডা লাগিছে ব।
হয় নেকি কিন্তু বহুত গপনি মানে ভাত। দীঘলা পৰা। এই যেন বৰষুণ পৰিব। এই যেন বৰষুণ পুৰ্ব এনেকুৱা হৈ আছে কালি যে ৰাতি কেনেক। কুৱ ডাঙৰ বৰষুণ পৰিছে মানে পানী ৰৈ গৈছে গৈ। বহুত ডাঙৰ বৰষুণ কালি‌ ৰাতি।
কালি আকৌ ইয়াত বৰষুণ ৰাতি নাই দিনত আছিলে।
নহয় কালি দিনতো পৰিছে এঘাৰমান বজাত কিন্তু ৰাতি যি যাক কি ৰাতি আঢ়ৈটা মানত পৰিছে নেকি এই বহুত ডাঙৰ মানে বৰষুণ আহিছেহে এতিয়া আৰু গৰম দিনডাল
হয়
এইটোতো জেঠ মাহ হব উম
এ জেঠ মাহ অ
জেঠ মাহ অ আহাৰ শাওণ নেকি এইকেইটাত
এই এক ভাদ ভাদ মাহততো বহুত গৰম
ভাদ বহুত বেছি গৰম হয় শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি ন ভাদৰ মাহত
কি কৰোঁ মানে এনেও পূজালৈকে গৰম থাকেই বাৰু কিন্তু মানে এইবাৰ পূজাত বহুত বেছি গৰম হ'ব
উম
যি হয় গৈ নাজানোতে ইয়াত মানে বৰষুণৰ পৰিমাণটো বেছি এইফালে সেইটো কাৰণে গৰমটো লাগে যদিও মানে গছ গছনি বেছি যে মানে বতাহ তাহেত তও পাই থকা কে
তেনেকুৱা হলে ভাল হেল্ল'
হেটো
বাৰু ঠিকে আছে দিয়া ন মাজে মাজে ফোন কৰিবা আকৌ খা খবৰ লৈ থাকিবা ন ঠিক আছে দিয়া ৰাখো ন
কৰিলে সেইদি এটা কৰিলে